হেল্ল'
হেল্ল'
অঁ হেল্ল'
অ ভালকে শুনা নাই মাতো বহুত দূৰৰ পৰা আহি আছে মাততো অ অ শুনিছো চৰেছ
কিয় শুনিছা
মই ভাবিছো ইমান দেৰি হ'ল ক বাা হ'ল নে অহাই নাই মোৰ তাতে মাৰ তাতে আহি আছে তকে
মই মানে শেষ কৰি আছিলো তুমি কথাাটো বুজি নাপাপোৱা নেকি
আচ্ছা আচ্ছা
হেক কৰতে টাইম লাগে ন অলপ হেকাৰ মানুহ তাইক তুমি দুখ নুবুজিবা আমাৰ বহুত দুখ জীৱনত হেকাৰকেইটাৰ যে
কোোনো নাই মা এতিয়া
ৰবা ৰবা ইয়োৰফোনটো লগাই লওঁ
তুমি কি মেছেজ দিিয় আছ উম
শুনিছানে?
অ', শুনিছো।
শুনিছ এতিয়া শুনিছা ন? মানে মই এইটো কৈ আছিলো। কি আমাৰ মানে হেকাৰ কেইটাৰ।
এই নাই শুনা একেবাৰে শুনা নাই।
আৰে হেল শুনিছানে এতিয়া?
হেল্ল'
হেল্ল' হেল্ল' হেল্ল'।
অ', অ', অ', শুনিছো, শুনিছো, শুনিছো এতিয়া শুনিছো।
মানে মই এইটো কৈ আছিলো কি। কি বা কৈ আছিলো পাহৰি থাকিলো নহয়।
চব একে অৱস্থা কিবা কৈ আছিলো। কি কয় আছিলো বোলে তেতিয়াও তাই আৰু মই কথা পাতি আছো। তাই কৈ কি কৈ আছিলো সেনেকে কোৱাতে বেলেগ কথাই পাতা গ'ল আমাৰ তাৰপিছত যোনটো কথা আছিলতো। পাহৰি গ'লো কিবা কথা আছিল আমি কথা পাতি ইমান। টিউচনৰ কথা লয় তাৰে পিছত মাজতে কিবা এটা। কথা ক'ল তাই পিছত তাইক মাকে মাতিল নেকি তাৰপিছত কি ক'ল তাইও পাহৰি গ'ল মইও। পাহৰি গ'লো।
হয় নেকি।
উফ ৰাম আমাৰ মাথা।
এতিয়া শুনি আছা নে?
নাই এতিয়াটো শুনা নাই একদম দূৰৰ পৰা আহি আছে মাত।
তে কেনেকে গম পালা মই সুধিছো বুলি এতিয়া শুনি আছা নে নাই।
নহয় একদম দূৰৰ পৰা মাত আহি আছে। শুনা পাই আছো কিন্তু একদম দূৰৰ এতিয়া পুৰা ভালকে আহিছে।
এ ফোনটো ওচৰত আনিবই লাগে মই ফোনটো মানে অলপ দূৰত থৈ দিছো আৰু। একো নাই ইয়াৰফোনটো লগাই লৈছা যদি। এনে ভাল লাগে।
আজিয়ে তাতে গ'লো মানে ভালে আছিল বেয়া লাগা নাই। কিন্তু ইমান এটা ভাল লাগা নাই।
হে।
আৰু তাতে কিছুমান।
ঐ মোৰ জাগা ভাল লাগিবই লাগিব বুজিছা নে নাই অ তাৰপিছত।
হা মানে। ভালে লাগিছে ইমানো বেয়া লাগা নাই কিন্তু মানে কিছুমান মানে শ্ব' চাব নোৱাৰিলো না সেইটো ভাল লগা নাই। এই কিছুমান ভাল লাগিছে কিছুমান ভাল লাগা নাই সেনেকুৱা টাইপৰ ঠিক থাক। অ', আমাৰ যোৱাতে বহুত দেৰি হৈছে।
ভাল তিনিটা বিল্ডিং আছে বোলে।
তিনিটা মানে এটা, দুটা আৰু এটা বনাই আছে।
অ', তিনি নম্বৰটো বনাই আছে বোলে এই তুমি একদম হেৰি লৈকে থাকি। থাকিব লাগিছিল মানে দুপৰীয়ালৈকে চাৰিটা পাঁচটালৈকে তাৰ পৰা ধুনীয়া একদম চানচেটটো চাব পাৰি।
একো নাই আমি ইচ ৰাম নোৱাৰি। হ'ব এইবোৰ আজি নাই কিন্তু দেখা নাই বহুত কম। মানে চব বোৰ সেইয়ে ফেমলি উম।
ফেমেলি, ফেমেলি থাকে বহুত থাকে ফেমেলি ও বহুত থাকে।
উম, হম বহুত আছিল কাপল নাই এ এনেকুৱা। এটা দুটা মানহে আছিল চাগে তাতকে বেছি নাই বহুত কম ভালে। উম।
উম।
সেইটো বা কেতিয়া বনাই আৰু এটা যে বিল্ডিং বনাই আছে।
অহ তিনি নম্বৰটো অ অ গম পাইছোঁ।
উম। বনালে ভাল লাগিব কিন্তু মজা লাগিছে কিন্তু ইমানো বেয়া লগা নাই ঠিক ঠাক।
ভাল লাগিছে ভাল লাগিছে এ ত তুমি। তুমি ডিছকাউণ্ট পাইছা নে ষ্টুডেণ্ট হৈ পেলাই মানে ষ্টুডেণ্ট ডিছকাউণ্ট।
নাই আমাৰ ফাল্টু কলেজ খনে আমাৰ আইডিয়ে দিয়া নাই।
মোৰো মোৰো আইডিটো মোৰ লগৰ এটাই আম টুৱেলভৰ আইডিটো সি মানে লৈ গৈছে। গোটেই কেইটা ক্লাছৰ চোৰে কৰি লৈছে সি ক'বলৈ গ'লে। অ তাক মেছেজ কৰোঁ মোক আইডিটো কেতিয়া দিবি বোলে। মনত পৰিল অ তাক। স্কুলৰ যে ক্লাছটেল টুৱেলভত যে দিয়ে যে।
উম, উম, উম অ' অ' নহয় নহয় এখন আহ সবৰে আই দি
মোৰ মোৰ চব চবৰে গোটেই কেইটাৰে উঠাই লৈছে। চোন মেমক মই সুধিছো মই ভাবিছো মই মানে দুদিনমান স্কুল যোৱা নাছিলো সেইকাৰণে পোৱা নাই নেকি মোৰানে মেমক বহুত বাৰ ক থাকিব বেও লাগিছে মেমক মই কলো কি মেম মই প নাই মমে কৈছে মইতোয়াক দিছিলো ইয়াক দিছিলো এৰা সধা কৈছে কি নাই মইও পোৱা নাই ছোৱালী কেইটাই পাইছে ল'ৰাকেইটা কেইটাহে নাইকিয়া হৈছে মানে মইো মই মানে আমাৰ ক্লাছত এটা আছে সি ল'ব পাৰে যেন মানে অলপ লৈ যাব পাৰে এনে ধেমালি। তাৰপিছত গম পাইছোঁ এই ইলেভেনৰ এটাই সি। কি লৈছা মানে সি আমাৰ লগত ইলেভেনতে আছিল সি এইবাৰ ফেইল হ'ল ইলেভেনত আমি যেতিয়া। টুৱেলভ পাছ হ'লো তেতিয়া সি আকৌ ইলেভেনত ফেইল হৈ গ'ল তাৰপিছত। উলিয়াই দিলে তাক মানে স্কুলৰ পৰা মানে দুবাৰ ফেল হলে উলাই দিয়ে।
অ।
তাক মই। মোৰ আইডেন্টিটি কাৰ্ডৰ মনত পৰিছে বোলে।
কি যে হ'ব। এতিয়া কি পঢ়ি আছে এতিয়া ইলেভেনতে আছে তে। আৰু ইয়াতো ৱেলভ পাইছে চাগে। অ', এতিয়া ট হৈছে ববেচাৰা কি কৰিৈছিল চাইন্স।
অ', চাইস তাকো তোমাৰ নিচিনাই পি চি এম বি অ'। সেইকাৰণে আকৌ এ এইবিলাক আৰু তাৰ ঘৰত ইমান দিগদাৰ নাই। সি অকল অকলে এটাই ল'ৰা সি মানে যদি বিচাৰে আৰ্টছ লৈ থাকিব পাৰে কিন্তু তাৰ মানে দিগদাৰ মেইন তাৰ ঘৰত মানে গোটেই পৰিয়ালত আজিলৈকে কোনেও আৰ্টচ লোৱাই নাই
অ', বেয়া ফাচিছে।
মানে মানে সি ল'ব নোৱাৰে মানে এতিয়া আৰু মানে
উম
সেয়াই আৰু এইটো কয় আৰু নহয় সেইটোে ফচি গৈছে মানে তুমি কি ন লাব চাইন্ঞ্চ
নহয় মই মোৰতো সেই কমাৰ্চ লোৱাৰ কথা আছিল তাৰপিছত মই মানে কাৰোবাক কাৰোবাক সুধিছিলো ব চবতে বো মেছে মই এ ম তোমাৰ গাধা ত মই এতিয়া মেথছ লৈতো মোৰ দিগদাৰ হ'ব বহুত হা
স
নহয় অ চাইন্সতটো আছে কিন্তু মানে কি মোৰ কেমেষ্ট্ৰিটো ভাল লাগে কিন্তু মানে ফিজিকস তো মানে কিবাকে কৰিলোঁ হয় টিউচন লৈ কিনে, বাকী মেটচটোতো ফৰ্থ বনালো হয়। ত'ত মানে সেইখন পাছ হোৱা ফেইল হোৱাত তো একো ঠিকে নাই, তো সেইটো কাৰণে সেইখনত ইমানে ধ্যান নিদিলোৱে হয়। কিন্তু এতিয়া তো হৈয়ে গ'ল কিন্তু, মই পিছতকে গম পালোঁ যে কামাৰ্চ নাই হেনো কয়া, মেটচ বেছি নাই। খালী একাউণ্টেঞ্চিত আছে, বাকী নাই। এতিয়া মই পিছতকে গম পাই মই কি কৰিম এতিয়া? এডমিশ্যন মোৰ হৈয়ে গ'ল এতে।
অ, আকৌ পঢ়া ইলেভেন কি আছে আৰু? বহুতে আকৌ ইলেভেন পঢ়ে জানানে? মানে ইলেভেন টুৱেলভ বহুতে মানে ফালিব অ, এইটো হয়। এই এবাৰ এটা ছোৱালী লগ পাইছিলো হা। এ মই যেতিয়া মোৰ এইটো লগৰটোৰ হেৰি কৰাব গৈছিলো। তেতিয়া তাই মানে বহত ভূদা, তাইক মানে আমি কৰাই দিলোঁ বুলিহে আৰু মানে এডমিচনটো পালে তাই এ ই আৰ ৱাই এত ভূদা আছিল, কিন্তু পাই গ'ল যেন-তেন। তাই কপাল ভাল আছিল, মোৰ লগৰটো কপাল বেয়া আছিল। তাক বহুত এইবিলাক বাদ দিয়া কিন্তু, তাইও বোলে মানে এক বছৰ ড্ৰপ লৈছিল। তাই মানে অৰুণাচলৰ
ইছ চেইছ ৰাম।
এই বাদ দিয়া।
তাই বোলে তাৰ বাসিন্দা আছিল হা। তাই মানে টুৱেলভ দিছিল। টুৱেলভ দিয়াৰ পিছত মানে ইমান ভাল নগ'ল প্ৰথমত কিমান? সাত দুই পাইছিল। পষছ মানে বাসত্তৰ বাসত্তৰটো একো নাপায়, সেইকাৰণে একো চ ট ড্ৰপ ল'লে, তাৰপিছত হা আকৌ মানে দিলে আৰু হেৰিৰ পৰা মানে অপেনৰ পৰা তা ভাল আৰু আঠ আঠসত্তৰ আহিল আঠসত্তৰ আহিল আঠসত্তৰ পাই গ'লে আৰু তাই প্ৰথমত কটনো গৈছিল কিন্তু নাজানে কটনত মানে হোৱা নাই বুলি কটনত অনলাইনে হৈ আছে।
অ, অ।
এয়াই আৰু কি ক'বা জীৱনতটো বেয়া বহুত তাইৰ।
বহুত দিগদাৰ নাজানা মানুহ থাকে মানে যদি চিনাকি কোনো নাই। সেটোৱে বহুত দিগদাৰ নিজে নিজে কৰিব।
বহুগিতা ময়ো বা কম জালা-গালা নেখা যদি ইমান গৰম আছিল সেইকেইদিন। তোমালোকক ভালকে পঢ়িলে ন ইমান পেঞ্চন ল কথা নাই পি চি এম বি লৈছে। অৱস্থা মোৰ লগত সিটো কৈ আছে ক্ৰুটো ঢিলা। তাকতো মই মৰি যাম লাগিলে তাক মই ড্ৰপ ল'ব নিদিওঁ বুইছান নাই?
অ, অ। নহ'লে চেচ তাৰ কি হ'ব তাই নহ'লে যদি আৰু ল এতিয়া ধেই। এনেই যাব। এনে ষ্টীম চেঞ্জ কৰিব পাৰিনে নোৱাৰি?
মানে?
হেল্ল'
মানে, মানে, মানে?
খোলাই আছে চাগে।
ষ্ট্ৰীম, ষ্ট্ৰীমটো' নাজানো ম'ম' ষ্টিমত পাইটো, ম'ম' যে থাকে যে ষ্টিম ম'ম'।
হা অ ষ্টিম ম'ম' নহয় ষ্ট্ৰীম ষ্ট্ৰীম মানে চাইন্সৰ পৰা কমাৰ্চত চোৱাকে মানে সিটো ইমান কম
অ অ সি এ সি সি আহ অ আঠাশী পাইছে বুইছান নাই অ আঠাশী হে আহিছে চৰি এ কি আছিল পাহৰি থাকিলোটো
নাই কৈও লাভ নাই কাৰণ মই নাজানো মানে ছয় সাত বা সেনেকে সেনেকে ক অ ছয় সাতে নেকি অ
ছয় আঠ এক পাৰ্চেণ্ট কম লাগিছিল তেতিয়া এক দম ছয় সাত হৈ গ'লে ছয় সাতৰ যে এটা মিম আছে যে ছয় সাত
অ অ অ
সদায় জুকালো হেতেন মই ধেত তেৰিকা
ত সি এনেকে কেনেকে পাব এক কতয়ে নাপাইচোন
কতৱে নাপাব সেইটোৱে
অহ' সি তাৰমানে চেঞ্জ কৰাই ভাল হ'ব।
এই ষ্টিমটো চেঞ্জ নকৰে সি। কিন্তু জীৱনৰ কথা একো নাজানে। তাক সুধিছিলোঁ মানে মই যেতিয়া প্ৰথম ইলেভেনত গৈছো এটাৰ লগত তুমি, তুমি ইমান ঠিক নহয় তুমি একাউণ্টছ কিয় নললা, সি কয় এনেই আৰ্টছ কিয় নললা এনেই। চাইন্স।
অহ' সি মানে এনেই মানে যতে মোৰ লগ যায়, তাতে মানে মই যাম সেনেকুৱা টাইপ।
অ আৰু লগো নাই জানানে এই ইয়াৰ মানে মানুহ বিলাক ইমান ঠিক নহয় আৰু বিছা নাই মানে কেনেকে কম তোমাক তুমিতো জানাই তোমাৰ তাত আছেইচোন এনেকুৱা মানুহ ঠিক নাথকা মানুহ তাক মই পালো বুলিহে মোৰ নিচিনা একদম হিৰো এটা
হয় দে নহলে কি হ'ল হয় ধেত তেৰি অকন গাধা আছে
গা এই গাধা ইমানো নহয় অলপ ঠিকে আৰু এ মানে নপঢ়ে আচলি কথাটো সেই মানে মেইন
মানে কেয়াৰ ফ্ৰী থাকে, মানে ভয় চয় সেয়ে নাই, ভয়ে নাই।
ঘৰৰ, বহুত মৰমত ৰাখে।
উম' সেইটো কাৰণে অহ, অহ, উম।
সদায় সদায় একদম ম'ম' সদায়, সদায় গধূলি-গধুলি মোক ফোন কৰে ঐ আজি ম'ম' ল'ব ঐ আজি ফ্ৰাইড ৰাইচ খাম দেই, ঐ মোৰ তান্দোৰি খাব মন গৈছে, আহা তুমি ইয়ালে। খাওঁ। দিওঁ দেই ইয়াক আৰু তাৰ বাইদেউও বহুত ভাল।
অহ', অহ' তাই মোক কৈছিল অহ।
বাইদেউৰ বিয়াত যে একদম আমি বহুত দেৰিলৈকে থাকিম, ৰাতিটো।
হম। হয় অকন ভাবিব লাগে, এনেকেোন কতো নাপায়। কবই নে, লৈ কিনে লাভ কি তাতকে ভাল চেঞ্জ কৰায়ে। এনে যাব নোৱাৰি, আগতেও ড্ৰপ লৈছিল। অহ' দুই বছৰ যাবচোন তে।